অ', শুনি আছো কওঁক।
কিয়, কি কৰি আছা এতিয়া আপুনি?
মইতো এতিয়া এনেই আছোঁ, মানে জাষ্ট অলপ আগত ভাত খালোঁ।
হয়, হয়, আচ্ছা। কি, কিচ, কিচ, চবজী খালি এনে?
আজিতো অ', গাহৰি মাংস আৰু দালি বনাইছিলোঁ।
হয়, হয়।
অ', আপুনি ভাত খালানে?
হা মইয়ো এই জাষ্ট মানে, মোৰ বিছ মিনিটমান হৈ গৈছে ভাত খালো আৰু এই এ এই মাহৰ দালি আছিলে, মাহৰ দালি খালোঁ আৰু এইফালে পটল আৰু আলু সেনেকুৱা আছিলে, সেইটো ভাজি কৰি কেনে খালোঁ আৰু।
অ', হয়, হয় ঠিকে আছে দে গৰমত অ'।
কি কৰি আছা, এতিয়া আপুনি?
এতিয়াতো মই এনে বহি আছোঁ।
হয়, হয়, বহি আছে ন। আচ্ছা, পিছে খবৰ পাতি কেনেকুৱা? এতিয়া।
খবৰ পাতিটো ভালে আছে এতিয়া, কি ক'ম আৰু বতৰো মানে গৰম হৈ আছে। তেওঁলোক মানে প্ৰব্লেম হয় আৰু, অ'।
কাৰণে মানুহবিলাক মানে অসহ্যক পাই আছে টান পাবা না, বহুতে টান পায় গৰম, ঠাণ্ডা বতৰটো হ'লে অ', ভাল লাগে আৰু, ঠাণ্ডা বতৰ হ'লে মানে কাপোৰ-চাপোৰ পিন্ধি গ'লে অলপ মান মানষ্টেণ্ডাৰ্ডত থাক থাকিব পাৰে, গৰমত আৰু এই কি কৰিম আৰু যেনেকে নহওঁক থাকিবৰ কাৰণে মানে চেষ্টা কৰিব লগা হয়, হয়। অ', কৰিব পাৰিবা নিশ্চয়।
মানে আপোনাৰ ঘৰত এনে, ঘৰত পোহা জন্তুবোৰ পোহে নে নাই?
অ', কিবা সুধিছো আৰু আকৌ কোৱাচোন একবাৰ।
অ', আমাৰ ঘৰত মানে পোহা জন্তুবোৰ পোহে নে নো পোহে। তেনেকে গাহৰিবোৰৰ
আৰু জন্তুটো আমাৰ মানে গাহৰিতে আমাৰ পোৱা নহয়। মানে আমাৰ এনে মুৰ্গী চৰাই হাঁহ এনেকুৱা পোৱা হয় আৰু আৰু এনে ঘৰত আৰু চিকিউৰিটি গাৰ্ড এ এটা কুটটা আছে, কুকুৰ আছে মানে কুকুৰ আছে, কুকুৰটো মানে- এ এনে পোহে আৰু মানে এটা দুটা এনেকুৱা চিকৰিটি গাৰ্ডৰ কাৰণে। বাকী এনে জন্তু এনে কিবাৰ কাৰণে অলপ খৰচলত কিবা খাব লগা হয় না? আৰু অলপ-চলপ এনেকে বিক্ৰী কৰা যায় ইয়াতে মুৰ্গী, চৰাই, হাঁহ। এইখিনিতো কৰা যায় আৰু উম। উমঁ' হয় হয়।
আমাৰ গাহৰি আছে তাৰপিছত আকৌ চৰাই, মুৰ্গী পুহে হাঁহ আছে, গৰু-গৰু আছে আৰু ছাগলী টো নাই বাৰু মানে ছাগলীতো অলপ কষ্ট হয় পুহিবা কাৰণে মানে বহুত পাত খাই ন, অ',।
অ',। ত' পাত দিবা থ থাকিব লাগে ন, আচ্ছা। আৰু অলপমান বৰষুণ আহিলেটো আৰু একদম চিঞঁৰি থাকে, কান্দি থাকে।
অ', বৰষুণ আহিলে মানে বৰষুণত থাকিব নোৱাৰে ন।
মইয়ো সেইটোকে অলপ ভাবি আছিলো মানে মই সহজ মানে ছাকলীটোয়ে সহজ বুলি ভাবি আছিলো আৰু। এইটো থিংকিং কৰি আছিলো। মই ভাবি আছিলো যে ছাগলী পঢ়িলে অলপ ভাল হ'ব নে কি। এনেকে ভাবি আছিলো মানে কিন্তু আপুনি এতিয়া ক'লেহে এতিয়া গম পালো মই।
অঁ' ছাগলীতো মানে অলপ কষ্ট হয়, গৰু বিলাকতো মানে বাহিৰত পথাৰত দি আহিলে হয় ন' আমি বাহিৰৰ বস্তু পোহাতো মানে ছাগলীবোৰতো অলপ প্ৰব্লেম হয়, গাহৰি টো মানে ক'ব গ'লে অলপ বেংক নিচিনা। নিচিনা হয় গাহৰিতো মানে যিখিনি পইচা মানে গু়ৰা কিনাত যায় সেইখিনি পইচা আকৌ গাহৰিকে মানে খুৱাই দিয়া নিচিনা হয় যে। যি ৰাটো মানে গাহৰিয়ে খায়। মানে গাহৰিৰ পইচাটো গাহৰিটে আছে। কৰা হৈ আছে আৰু গুৰাৰ পইচাটো, অঁ' সেইটোৱে, এতিয়াতো মানে বহুত মানে এ মাইকী গাহৰি মানে পুহিলে ন'- বহুত মানে পইচা হয় আৰু মানে প্ৰফিট হয় বহুত, এই মানে গাহৰি তোমাৰ অঁ'। প্ৰফিট বেছি মানে বাচ্ছা দিলেতো বছৰৰ দুবাৰমান বাচ্ছা দিয়ে ন' আৰু সেই মানে অঁ' এটা এবাৰতে মানে ন দুটামান বাচ্ছা দিয়ে আৰু এইটো এটা বাচ্ছাতে পিছত মানে বেচিলে পাঁচ হাজাৰ ছয় হাজাৰ এটাতে বেচে। তো বহুত পইচা হয় যায় আৰু ইনকাম কৰিব পাৰে ভাল আৰু। আৰু এনেকে মানে বহুত মানুহে গাহৰি এইবোৰ পুহিয়ে মানে- নিজৰ ঘৰটো চলাই আছে আৰু।
হয় হয় হয়, আচ্ছা' এতিয়াহে গম পালো মই যে গাহৰি পুহিলে মানে মাইকীটো পুহিলি ভাল আৰু ন'? হয় হয় হয়।
অঁ' আৰু এতিয়াতো মানে চিজন হ'লে দামো বাঢ়ে গাহৰিৰ আৰু গাহৰি মাংস খোৱা মানুহতো বহুত আছে ন' সে সেইকাৰণে গাহৰিটো মানে প্ৰফিট হয় আৰু ৰাতি বা এনেকে দিনত বাচি যোৱা খানা বোৰ মানে বাচি গ'লে সেইবোৰ আমি গাহৰিক দিব পাৰো, পেলোৱা নাযায় আৰু অঁ'। কিন্তু কষ্টও আছে গুৰা দিয়াবোৰ অঁ। উম, আৰু এটা কথা মানে অঁ, গাহৰি পুহিলেমানে জাগাটো বহুত লেতেৰা হয় আৰু ন'? সেইটোৱে বৰ বৰষুণ দিলে বা কিবা দিলে বহুত মানে বোকা হয়। পুহিব নোৱাৰে ভালকে বহুত বোকা-চোকা হয়। হয়, জাগাটো মানে বহুতে লেতেৰা হৈ যায় আৰু। অঁ।
ঠিকে আছে। আপুনি যিখিনি কথা কৈছে মানে, মই মানে, শুনি কেনে অলপ ভাল লাগি গেল আৰু।
অঁ, অঁ হয়।
পুহিলেতে মানে ম মাইকী গাহৰি পুহিব লাগে। মানে, এইটো মাইকী গাহৰি ল'লে মানে পোৱালি কৰিবৰ কৰণেটোতো মতা গাহৰি লাগিব ন'?
অঁ, সেইটো হয়। সেইটো দিব পাৰে আৰু অঁ।
টা ল'ব পাৰে আৰু। ন' এটা মাইকী, এটা মতা তেতিয়া হ'লে ভাল হৈ যায় ন'? আৰু মই এইটো গম পোৱা নাছিলোঁ যে গাহৰি বছৰতে দুইবাৰ সেনে আ
মানে, কিছুমান কিছুমান থাকে সেইটো দিয়ে কিন্তু মেক্সিমামে টো মানে এবাৰেই দিয়ে কিন্তু। অঁ, মেক্সিমাম এবাৰেই দিয়ে। বছৰত এবাৰ মানে এনেকে আঠ, ন মাহ হৈ যায় আৰু অঁ।
নাযায় এবছৰ।
অঁ, অঁ একবছৰলৈকে নাযায়। কিন্তু কিছুমান আৰু জল্ডিকে দিয়ে।
জল্দিকে দিয়ে হয়, হয়। এতিয়াটো ছাগলৰ চাই গাহৰিটোৱে ভাল ন' পুহিলে।
অঁ, মানে গাহৰি আৰু ক ক'ব গলে মুৰ্গী খাচী বোৰটো এটা লাভ আ ছে মানে, বহুত। ই মুৰ্গী খাছীটোতো এতিয়া চিজন হ'লে মানে বিহু বা এনেকে বৰদি বৰদিনবোৰ হ'লে মানে অঁ, এক কেজিতে ছয়শ টকা না এনেকা পাই আৰু। আৰু অঁ, খাছ মুৰ্গীটোতো আৰু এটাতে আঢ়াই কেজি, তিনি কেজি হয় ন'? হয়, ত' এটাতে বহুত পইচা আহি যায়। অঁ, অঁ, অঁ কওক?
মানে এটা সেনেকুৱা কথা মানে, মোৰ কুৱেচনটো সেনেকুৱা আছি লে যে আব মানে, গে বেমাৰ আহে মুৰ্গী পুহিলে। ত' এইটো বেমাৰৰ কাৰণে বাচিবৰ কাৰণে কিবা ভেকচিন-চেকচিন পোৱা যায় ন'?
মুৰ্গীটো মানে, বেমাৰটোতো বছৰে মানে দুবাৰ মান হয়য়ে আৰু বেমাৰ। ত ' আমাৰ ইফালে মানে যিমান মেডিচিন আ বোৰ লৈ দিলেওঁ মানে ঠিক নহয়। এইটো মানে এটা এ টা মুৰ্গীত লাগি গ'লে মানে গোটেইটোৱে লাগি যাব এনেকুৱা টাইপৰ আৰু।
অঁ।
অঁ, সেইকাৰণে মানে, মেক্সিমামে মানে, বহুত মানুহে কি কৰে? নেটৰ ভিতৰত তলত থই আৰু। পুহে মানে, এতিয়াটো ব্ৰইলাৰ ফাৰ্ম বোৰতো মানে এনেকেহে পোঁহে ন'? অঁ, মানে তেতিয়া মানে অলপ ছেভ থাকে বুলি কয় মানুহ বোৰে। এতিয়া কি কৰে গম নাপাওঁ, অঁ।
অ, ওলাবৰ কাৰণে অকমান জোগা এনে নেট-টেদ দি কেনে, চোতাল বনাই কেনে তাতে অক অকমান এৰি থে থয় আৰু মানে কেইটামানক। সময়মতে মানে অলপ ওলালাক মানে বেলেগ তাৰ বাহিৰে মানে বেলেগ জাগাত যাব নিদিয়ে। কোৱাটো ন? হয় হয়। মানে মানে, এতিয়া যেনেকুৱা ফেব্ৰুৱাৰী মাহৰ পৰাই মানে ষ্টাৰ্ট কৰিলে ভাল হ'ব বুলি মই অলপ। এডজাষ্টমেণ্ট পাইছো এইটো। মৰ্গী মুৰ্গাটো মানে ইফালে ঠাণ্ডা বতৰ লাগি গেলি মানে বেছিকে। আহ বেমাৰটো পৰি যায় আৰু মানে মই আগতে এনেকুৱা। দুটা চৰাই লৈ কেনে দুটা তিনিটা চৰাই লৈ কেনে মই জাষ্ট চুৰু কৰিছিল আৰু ন। পিছত ডিমাও ভাল দিছিলে চৰাইকেইটা পিছত আকৌ। চানাও হৈ গৈছিল আকৌ পিছত কি হৈ গ'ল পিছত বেমাৰ আহি গ'ল নহ। গোটাই খিনি মৰি গৈছে আৰু মানে। পিছত এটাও বাচা নাই সেনেকুৱা হৈছে পিছত মই নকৰলাক মানে। নকৰলাক মানে এনে ট্ৰাইহে কৰিছিলো মই মানে। পিছত মই ইউটিউব চিউটুবত এনেকুৱা এ চালো কিছুমান বড়ো মানুহ আছে। আমাৰ অসমীয়া মানুহ আছে এনে বিজনিছ মেন এনেকুৱা কৰে। ত' গম পালো যে। মুৰ্গীৰ ফাৰ্ম যদি বনাই তাৰ মানে সেনেকুৱা নেট দি কেনে মানে অলপ চতাল দৰে বনাব লাগে মানে। তাৰ বাহিৰত যদি যাবা দিয়ে মানে বেমাৰ হোৱাৰ চানছ আছে আৰু সেনেকুৱা।
হয়।
আমাৰো মানে বহুত আগতে পুহিছিলোঁ হা, খাচী মানে খাচীটো মানে। চল্লিশটা মান হৈছিল মানে আগতে বহুত মুৰ্গী চৰাই এনেকুৱা হৈছে। দুই বছৰ তিনিবছৰ। আগত মানে কি হৈছে দুই বছৰ আগত চাগে মানে তেতিয়াৰ পৰা মুৰ্গী নোহোৱা হৈ গ'ল আৰু বেমাৰটো মানে। অলপ। মানে মুৰ্গী কিনি আনিলে অলপ মানে অলপ মানে হ'লে মানে বিশটা মান হ'লে মানে বে। বমাৰ আহি যায় আৰু চব মৰি যায় এটাও নাবাচে।
ঠাণ্ডা বতৰ এইফালে অক্টোবৰৰ পিছত আকৌ দি ফেব্ৰুৱাৰী মাহৰ পৰা ৰিষ্টাৰ্ট কৰিব পাৰে আৰু। পাইছো আৰু। মানে, মা-দেউতাই, তোমালোকৰ মা-দেউতাই
অ, অ, হয় হয়। মইতো বাহিৰত থাকি ন, মানে, গম নাপাওঁ কিন্তু। ঘৰৰ মানে গম পাই আৰু যে মা-দেউতাই এনেকে লৈছে, এনেকে লৈছে বুলি। মানে, ঘৰতো ইমান যোৱা নহয় ন'। বন্ধুকালে যোৱা হয় ন'। শুনি আছা নে? হেল্ল'। হেল্ল'। শুনি আছা নে, আপুনি? আপোনাৰ মাতটো অহা নাই, মানে। আপোনাৰ মাতটো শুনি পোৱা নাই মই।
শুনিছে আপুনি?
হেল্ল অ অ‌ শুনিলো শুনিলো।
অ খবৰ-চবৰ লৈয়ে আছ মা-দেউতাৰ।
অ লয় লয়।
উম ঠিকেই আছে আচ্ছা।
পিছে এতিয়া আমাৰ মানে সময়ো হৈ গ'ল আমাৰ কথা আলোচনা কৰা খিনি এইখিনিতে থওঁ নেকি মানে সময়ো হৈ আহিল আৰু
হয় হয় আমি মানে বহুতখিনি কথা পাতিলো। আৰু আপোনাৰ প্ৰায় যিখিনি কথা শুনিছোঁ মানে ভাল লাগি গ'ল আৰু মানে নাজানা কথাটো যে জানি গ'ল। সেই কাৰণে বহুত ভাল লাগিল ঠিকে আছে তেন্তে হ'লে আপোনাক বহুত বহুত ধন্যবাদ। মই জ্ঞাপন কৰিলো।
আপোনাৰ পৰা মানে মই বহুত শিকিব পালোঁ অ অ অ দে ধন্যবাদ।
ধন্যবাদ।